হেল্ল'?
অ, কি কৰি আছ'?
এইয়া ভাত ভাজি আছো ৰ দুপৰীয়াতে মানে আমাৰ ভাত ৰৈ গ'লে ভাতটো ফ্ৰাই কৰো না।
তাকে ভাইটিয়ে বোলে খায়।
তাৰ কাৰণে ফ্ৰাই কৰি আছো, উম তই কি কৰছা?
মই কি কৰিম এয়া তাই মাত্ৰ টোপনি গৈছে।
উম।
তাই আজি দিনটো টোপনি মাৰা নাই।
হয় নেকি অ? এতিয়া আকৌ উঠিলে নে কি?
অ, উঠা নাই টোপনিয়ে মাৰি আছে।
হয় নেকি উম।
অ তাইক যে মই আৰু বেলেগ মানে আমাৰ এইটো ৰুমত আছিল যে, সেইটো ৰুমৰ পৰা এতিয়া বেলেগ এটা ৰুমত লৈ যাওঁ ৰ।
অ আজি যে মেডিকেলত লৈ যোৱা কথা আছিল নিছিলি?
অহ লৈ গৈছিলো ৰ ল ৰ ৰ! কি কলে মানে হেৰি মই দেখালো তাইক, দেখাওঁতে আৰু আগৰ মেডিচিনটোৱে দিব দিলে।
হয় নেকি? অ আগৰ মেডিচিনে মানে ৰিপিট কৰিব দিছে আৰু।
অ আগৰ মেডিচিনটো খুৱাব পাৰিবা বুলি কৈছিল কিন্তু আৰু তাইৰ এতিয়া ইমান চৰ্দি আৰু জ্বৰ হোৱা নাই ন।
অ অ অ।
অলপ হে হৈ আছে। মই তাৰমানে কনফাৰ্ম হৈ ল'লোঁ ন?
অ অ অ।
সেইটো খোৱাব পাৰি নে নোৱাৰি?
অ।
তাৰপিছত ডক্টৰে কলে, পাৰিবা দিয়া সেইটোকে খুৱাই থাকিবা সেনেকে কৈছে। তাৰ পিছত আগত তে তাৰ মানে হেৰি যে দিছিল এ মানে এইটো লেম লেছ এন নে কি কয় যে?
অ, অ।
সেইটোও দিব দিছিলে মই এই যুগল দা যে, যুগল দাও আহিছিলে ন? আছিলো তাতে, মানে সি থাকে ন বাপ না
অ, সিটো তাতে থাকে।
তাৰ অ, অ, তাৰপিছত অ, নাই মই ফোন কৰিছ ছিলো আছে নে নাই সুধিবৰ কাৰনে? তাৰপিছত যুগল দাই কৈছে আছো মই এইমাত্ৰ আহি পাইছো বুলি কৈছে, মই মাইনা উম আ টিকট কৰি আছিলো। তাৰপিছত কৈছে মই আহি ছো হে মাত্ৰ ৰবা তুমি ক'ত আছা? মই কৈছো এই ৰঞ্জিত ছাৰৰ কেবিনৰ বাহিৰত বুলি কৈছো। তাৰ পিছত গৈ কেনে কৈছে অ, হয় নেকি ৰবা গৈ আছো, তেতিয়ালৈকে ত মোক দেখুৱাই হৈছে, ওজনটো জুখি লওতে, অ'। তাৰ পিছত সুধিলো কি কি খুৱাব পাৰে নোৱাৰে সেনেকে কলো, তাৰ পিছত চব পাৰিবা দিয়া সেনেকে ক'লে, মই কৈছো ঠিকে আছে চব পাৰি যদি হয় নে নহয়?
চেৰেলেক খুৱাব দিছে নেকি?
খোৱাব মানে চব খুৱাব পাৰিবা, মই কৈছো সাত মাহ হোৱা নাই। নহয় তা পাৰে, নহয় পাৰে ছয় মাহৰ প্ৰায় পাৰিব তাৰমানে কেনেকুৱা জানা অলপ অলপ কে দিবা লাগিব, আধা চামুচ -আধা চামুচ গুলি কেনি এ নহয়, এই তাৰ মানে বেছি গাখীৰ নাপাই যে। আৰু এতিয়া ভোক লাগি থাকে ন, ভোক লাগি থাকিলে এতিয়া অলপ অলপকে খুৱাবই লাগব। কিছুমানে চাবিচোন মুখত ভাত নিদিয়াকেইটো চেৰেলেক তেৰেলেক কিবা কিবি খুৱাই ন।
ত', অলপমান মানে চাউল দালি সেনেকা থাকেতো।
মই চাউল দালি নিদিওঁ নহয়।
অ', তই বন তই ঘৰত বনাবি তাৰ মানে। অ', মাখানা ড্ৰাই ফ্ৰুইট এনেকে কিবা কিবি দিবি পামকিন চিড দিবি, অ'। কাজু বাদাম অ', এনেকে দি পেলাই বনাই মাখানা দিয়ে উম।
উম, সেনেকে বনালে তাৰপিছত অ', তাৰপিছত আৰু মই সেনেকে দেখাই আহিলো আহা এই কেনে তলত পূজা বাইদেউ গৈছে। যায় কেনে আৰু মই তলত ফেনৰ ওচৰত য'ত মানে কাউণ্টাৰ আছে আৰু টিকট কাউণ্টাৰ। তাৰে বাহিৰত বহি আছিলো।
উম।
বহি থাকোতে আৰ্জিত যে আৰ্জিত দা চিনি পাৱানা, তাক দেখা পালো মৌচুমী
উম।
লৈ আহিছিলে, হেৰিত তাইক লৈ চেলাইন দি আছিল ইহঁতে ক'ৰবাত বাহিৰত ফুৰিব গৈছিল অৰুণা চল নে কিয় ক'বাত তাৰ পৰা ফুৰি আহি কেনে তাইৰ বোলে বেমাৰ হৈছে।
ঠাণ্ডা তাতে ঠাণ্ডা পায় আকৌ ইয়াত
অ', ইয়াতে গৰম পাইছে অ', সেইকাৰণে বেমাৰ হৈ গৈছে বেমাৰ হোৱাৰ কাৰণে কি হ'ল তাইক চেলাইন দিব আনিলে মই আজি তাক এনেইও দাৰি চাৰি ৰাখিছে চিনি পোৱা নাই। তাৰ পিছত মই মাত দিলো হয় নে নহয়, সি নিজে মাত দিছে উপযাচি কেনে এতিয়া মাত নিদিয়াকে কেনেকে থাকো ন, আৰু যিহেতু সি কৈছে ঘনি অ'। তাৰ পিছত আৰু ক'লে যে ঘনীয়েকক লৈ আহা বুলি দেখাব কাৰনে। তাৰ পিছত এনেকে আৰু যদি মই নাচাও সি কি ভাববো বা ইমান অহংকাৰিয়া ন বা আই জি উম, তাৰ পিছত আৰু মই ঘনীয়েককো মাত দি আহিলোঁ। উম, তাই মানে অলপ মাতব খোজা নাছিল কিয় বা নাজানো। তাই মাতব নোখোজোটেটো আৰু বেয়াও লাগিল মোৰ।
উম, বেয়াতো লাগবই দেচোন ন মানুহ এটা এনেকে ইগনৰ কৰিলে বেয়া- বেয়া লাগে দেচোন
কৰাৰ দৰে কৰি আছিল আৰু তাই মোক, মাতো নামাটোকে বা আমি যদি এই বহুত ব
উম, আম আমাৰ কি আৰু দাদাৰ খাতিৰতহে মাতা যায় নহ'লেতো এনে
এই যেনেকে এয়া বহুত বছৰৰ মূৰত এতিয়া আহে এয়া আমাৰ অনামিকা আন্তীয়ে যেনেকে অ', নেহা তুমি বহুত বহ অ', বহ বহুত বছৰ দেখা নাই তোমাক এই তেনেকুৱা নহয় মানে ইগনৰ কৰি দিছে প্ৰথম মাতোতে মই, যে অ', কি খবৰ বহুত বছৰ দেখা নাই এতিয়া অ', কি হৈছে আপোনাৰ মই এনেকে সুধো নাই মাতব খোজা নাছিল মানে অলপ ইগন'ৰ টাইপ অলপ অহংকাৰ ৰিয়া নাই এতিয়া অলপ ধনীও হৈছে না ধনী আগৰ পৰাই আহিছে অলপ ষ্টাইল টো।
ধনী বাঠনাত কি কৰি আছিলে।
ন ষ্টাইলটো আগৰ পৰাই আছে না। ষ্টাইলটো আগৰ পৰাই আছে, আগতেটো আহা যোৱা আছিল দেচ চোন, কিন্তু আমাৰ ঘৰত যোনেকি নহওক আমাৰ মাৰ হাতেদি খাই কেনে আৰু কিমান মানুহ এতিয়াও মনত কৰে হয় না নহয়।
অ, তাকেইতো।
উম, তাই অলপ ইগনৰ কৰাৰ দৰে
উম, এই বাদ দে মাতবা লাগে মাতছা দাদাৰ খাতিৰত মাতছা এতিয়া আৰু কি আৰু হয় নে নহয়।
উম, সেইটো নহে নামাতোতিলো, চাহপানী খালো ৰ পিজ্জা খালো ৰ আজি
অ, কোনে আনিলে, ভিনদেওৱে আনিলে।
অ, আমি অলপ ফুৰিব গৈছিলো।
উম-উম-উম,
নগধ ওলা টাইমত ওলাই গলো অলপ বৰষুণো দিলে না।
উম,
আৰু আহোতে অলপ ৰাণী মাৰ্কেটত সোমালো। সোমাই কেনে ধেই কিবা কিবি অ, কিবা কিবি লৈ আহিলো। আহি কেনে আৰু তাৰ পিছত গধূলা ওলাই গলো। বহুত দিন কৈ আছো যে মই তাহাক পিজ্জা
উম-উম-উম-উম,
তাৰ পিছত সেনেকে যাই কেনে পিজ্জা খাইও আহিলো আৰু দুটামান লৈও আহিছো।
ভালে কৈছা দে আমাৰ ফালেতো বৰষুণে দি আছে ৰ।
অ, হয় নেকি? আমাৰ ফালে এতিয়া কমিছে ৰ দিয়া নাই। এতিয়া নাই আৰু কি মই নন্দিতাক ফোন কৰছিলো। নন্দিতাক ক'লো যে এই মই খুৱাম ৰ তাইক হেৰি, উম, ড্ৰাই ফ্ৰুটছ ইয়াতে মই ৰানী মাৰ কেটত চাইছিলো মাখানাতো তাৰমানে কেৱনো কজানা, এই ড্ৰাই ৰস মাখানা প্লেইন মাখানটো নাই প্লেইন মাখানাটোহে লাগে মোক। তাই কৈছে নেহা বা মোক তাটা আছে, এনে পৰি আছে দু টামান তই লৈ যাবা পাৰিবি এনেকে ক'লে।
অ, অ,
যদি দিয়ে মই কৈছো দে হ'ব দেচোন তই ইউজ কৰা নাই। এ নাই আমাৰ তাই নাখাই। পেলাই-পেলাই দিয়ে আৰু পৰি আছে যিহেতু তই কিনিব নালাগে। যদি তাই দিয়ে মনত কিছুমান মানুহ মনত নাথাকিবও পাৰে না। চলি পলি হোৱাৰ পিছত তে এনেকে বহুত কথা পাহৰা যায় মই দেখা নাই কিমান কথা পাহৰি যাওঁ। মই ক'ত কি থৈ দিওঁ মানে অলপ মাইণ্ডটো হেৰি হৈ যায় ন। উম, গোটেই গুৰুত্বটো এতিয়া চলিৰ ওপৰতে দিয়া যায় যে।
তাই তথাপিও দে বা বহুত টাইম দিব পাৰে দেই মানুহক ন মোকো মাজে সময়ত ফোন মাৰিব ফোন মাৰি কেনে মোকহে কয় পাই তই ফোনে নামাৰা। তেতিয়া যে মোৰ যে বিয়া তাই যে এতিয়া মোক ভাত খাবও মাতিছে।
হয়।
অ', ভাত খাব মাতছে কৈছে আহিবি তই ভাত খোৱাকে আহিবি তই আৰু পাছত কেতিয়া আহিবি হয়নে ন এ দেচোন কি কৰো কি নকৰো ন, এনে তাই বোলে বিয়াৰ পিছত আমাৰ সিফালে নহব ঘৰ জেঠী হতৰ ঘৰ পৰা বেছি দূৰ নহয়তো সিহঁতৰ ঘৰ।
উম, উম,
তাৰ পাছত বাৰ্থডেত যেতিয়া মাতবো তেতিয়া বাৰ্থডেতে যাম বুলি ভাব বিছো আৰু মোৰ বিয়াৰ পিছতহে বাৰ্থডে পাম ন তাইৰ মাইনাৰ তাৰমানে বাৰ্থডে হে হে নৱেম্বৰত হে বাৰ্থডে ন' অ, চৌবিশ তাৰিখ।
মই তাকে কৈছো মইও জন্ম দিনতে যাম। এতিয়া আমাৰ মাটি আছে দেচোন।
অ', এই আৰু মাতি থাকিলে বেয়া লাগে দেছোন ন এতিয়া তাই আহিলেতো চাওঁ দেচোন যদি চানডে' ছুটি হয় এইটো চানডে চাগে ডিউটি দিব ৰ আমাৰ।
আৰু অহা চানডেটো আৰু মংগলবাৰ অ', তাকেই তো যোৱা কথাটো আছিলে এইটো এইটো চানডে ডিউটি দিব তাৰ মানে আৰু অহা চানডে তাৰ মানে এই মঙগলবাৰে এ আমাৰ ইয়াৰ হৰজ্যোতিক দিয়া আছিল না মঙলবাৰে এতিয়া কেনঞ্চেল কৰি কেনে তাৰ মে চবকে চানডে উইক অফ টো লগাই দিব আৰু। এতিয়া চানডে আমি তাৰ মানে মঙলবাৰেহে তাৰ উইক অফ দিয়ে যিহেতু মই ছুটি মাৰিলো হয় মোৰ টি পৰা ছুটি মাৰি পেলাই মই গ'লো হয় শুৱালকুছি সিহতৰ লগত যোৱাৰ পিছত এ এতিয়া তাৰ মানে মঙলবাৰে নাযাওঁ মঙলবাৰে যাব নোৱাৰিম।
উম।
এ চানডে যাব লাগব এইটো চানডে বাদ দি অ', নেক্সট চানডে যাম আৰু মানে সেয়াত। শুৱালকুছিত যাম।
মই তাকেতো মই তাৰমানে নন্দীতাও আহিম বুলি কৈছে ন। তাৰ তাৰ নহয় এতিয়া এইটো চানডে তাৰমানে তাই কৈছিলে মোক যে নেহা বা মই এইটো সপ্তাহতে যাম তাৰপিছত এইটো সপ্তাহতে অহাৰ কথা কথা আছিল আহিলে মানে কি হ'ব এহঁতৰ কোনোবা ওচৰতে যে মানুহ আছে। বৰমাই লাগি যে এহতৰ মন্দিৰ লব মন্দিৰ ললে এতিয়া তাইক কি কৰি আহে তাইক টো মাতা নাই নামাতলে ৰাতি নাম আছে নাম থাকিলে তাই কেনেকে আহিব নামাতাকেতো আহিব নোৱাৰে এহেতে ভাবিব যে নামা তাকে আহিছি। হয় নে নহয়, সেইকাৰণে তাৰ মানে তাই নাহে তাই নাহিলে মোক কৈছে মই আহা সপ্তাহ মানে যাম ত তই বেয়া পাবি নেকি, মই কৈছো মই বেয়া নাপাওঁ তই আহ যেতিয়া আহা কৈছো পাইলক লৈ আহিবি মই কৈছো পাইলক লৈ যোৱটো যাম কিন্তু তাই যদি কিবা কাৰণত নাযায় মই বুধবাৰ মানে যাম দে তহঁতৰ তাতে। মাইনা অ মোক যদি কোনোবা থৈ আহে, বা মই শিৱকে- কম চকী গেটলৈকে থৈ আ ন বা এতে আগ- আগবাঢ়ি আহিব সংগীতাহতে আগবাঢ়ি আহি মই -
অঁ অঁ অঁ অঁ হয় দেচোন তোক পাছতকে ফোন মাৰি আছো মই-
অ দে দে
হয়